হেল্ল'।
হেল্ল'
অঁ কি কৰিছা
এ আছিলো এনে কোৱা
গুৱাহাটী
খবৰ ভালে। তোমাৰ ভাল
অ ভালেই দিয়া বাৰু।
বিহু লগাইছানে নাই
বিহুত তোমাৰ লগাইছোঁ দিয়া। অ বিহু লগাই আছোঁ দিয়া। উম বাকী তোমালোকৰ কেনেকুৱা যোগাৰ বিহু
যোগাৰ চলি আছে আৰু
অ
বিহুৰ যোগাৰ বনোৱা কৰা পিঠা পনা বনোৱা কোৱা হৈ আছে আৰু লাহে ধিৰে
পিঠা পনা কি কি বনাইছে
পিঠা পনা এতিয়ালৈতো তেল পিঠা বনাইছো তিল পিঠা অ তাৰপিছতে নিমকি বনাইছো নাৰিকলৰ লাৰুটো কাইলৈ পৰহিলৈ মানেহে বনাম। মানে সময় মিলাবই পৰা নাই ঘৰত মায়ে বাকীখিনি কাম কৰি থাকে ভন্টি স্কুল যায় বা কলেজ যায় মোৰ এক্জাম আছে যে পঢ়ি আছিলোঁ।
অঁ হয় মানুহবিলাকৰ সময় নাইকিয়া হৈছে আজিকালি সেই আৰু
তোমালোকক কি কি বনাইছে
আমাৰ মায়ে বনালে তোমাৰ তিলপিঠা সেই তেনেকৈ তিলৰ লাডু নাৰিকলৰ লাড়ু সেই তেনেকৈ বনালে আৰু
তোমালোকে একো বনাব নাজানা নেকি
আমি এতিয়া ল'ৰা মানুহৰ কি বনাব কোৱাচোন সেয়াই আৰু।
নিমকি বনাব পাৰো
অ। তাকে অহাবাৰলৈ চাম বনাবলৈ
এইবাৰও হৈ যাব নিমকি নিমকিটো কাটি পেলাই হে বনাবহে লাগে মানে ফ্ৰাই কৰিলে হৈয়ে যায় ভাজিলে হৈয়ে যায়। বাকী বনাম বেলেগ বস্তু বনাব জানে নে নাই জানান নে নাই
বাকীতো তোমাৰ পৰাই শিকিব লাগিব আৰু।
হয় নেকি?
উম।
উম ঠিকে আছে শিকাই দিম বাৰু।
বাকী তোমালোকৰ এই গৰুকেইটাক নোৱালান নাই গৰু বিহুত
গৰু আমাৰ ইয়াততো নদী নাই পাইপেদি ধুওঁৱা গৈছে। পানী আৰু পুখুৰী পানীবিলাক বোকা হয় যে তাত নোধোৱাও নোধোৱা মানে মই নোধোৱা আৰু। দেউতাই ধুৱাই তাৰপিছতে ভাগিন এটা আছে গৰু বুলিলেই পাগল সি আহে বলিয়া আৰু গৰু বুলিলে
অ'।
গৰু বুলিয়ে নহয় নহয় মানে প্ৰতিটো জীৱ জন্তুৰ প্ৰতিয়ে মানে বহুত হেঁপাহ।
অ' এইটো ভাল পাওঁ
হাঁ
এইটো ভাল বোলো
অঁ অঁ
হয়টো সেইটোত খোৱাটো ভাল বাৰু
উম উম তোমালোকৰ নাই নে কিনো গৰু
আমাৰ গৰু বেছি দিলে আগতে আছিলে।
অহ। বিহু নাচিব যোৱা নাই মানে বাকী চব গৈছে ঘৰৰ মানুহ মই ঘৰতে আছো
অহ।
মোৰ একজামৰ কাৰণে মই এবাৰ মানে বাদ দিছো আৰু বিহু এনেই মায়ে ঘৰখীয়া হয় এবাৰ মই ঘৰখীয়া হৈছো
অহ।
মানে আমাৰ একজামতটো দিছে বিহুৰ লগত দিলে, হা
বাকী হুচৰি পাৰ্টিবিলাক আহিছে আৰু ঘৰৰত
অ', আহিছে এইবাৰ আহিছে কিন্তু আগতকৈ অলপমান বেছি আহিছে।
অহ।
সৰু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ ৰাতিহে আহে ডাঙৰ বিলাক সে ৰাতি শুবলৈ লম তেনেকুৱা টাইপ আহিব
অ', সেই তেনেকুৱাই হয়। ডাঙৰ বিলাকতো ৰাতিয়ে আহে দিয়া পায়বা।
অ', তোমালোকে হুঁচৰি গোৱানে?
আমাৰ আগতকেতো নাইকিয়াই হৈকল এই বহুতখিনি এতিয়া নোলোৱা হ'ল আগৰ নিচিনা মানে নাইকিয়া হ'ল আৰু।
বিহু বুলি কিবা প্ৰগ্ৰাম চগ্ৰাম হৈছেনে মানে মুকলি বিহু কিবা কিবি?
মুকলি বিহু আমাৰ আছে এয়া ন দহ তাৰিখৰ পৰা আছে এনেকে প্ৰগ্ৰাম হ'ব আৰু তাতে চাবলৈ যাম বুলি ভাবিছোঁ আৰু। তোমালোকক সেইফালে প্ৰ'গ্ৰাম চগ্ৰাম হোৱা নাই নেকি
আমাৰ কৰ'বাত কৰ'বাত হৈ আছে আমি ইমান নাযাও চাব প্ৰগ্ৰাম আগতে সেই জুবিনৰ প্ৰগ্ৰাম হয় জুবিনৰ প্ৰগ্ৰাম চাব যাওঁ মই যাওঁ মানে এবাৰ গ'লো আৰু নেক্স বাৰ হওঁতে মোৰ একজাম যাম বুলি যাব নোৱাৰিলো তাৰপিছত এইবাৰ মানে য বুলি ভাবি থাকিলো ভাবিলো যাম বুলি ভাবি থাকিলো মানে এইবাৰ কলেজটো মতা কথা আছিলে কলেগৰ ডাইমণ্ড জুবলি দি আছিলে কিন্তু সেই ডায়মণ্ড জুবলি আগতে নোৱাৰিলে আহ। কিন্তু কম এতিয়ানো।
নেক্সট বাৰ পাৰিব আৰু যেতিয়া হেৰি হ'ব।
নাৰে মানে অহ, নহয়। হেৰি ডায়মণ্ড জুবুলিত মানে ডাঙৰকে নাপাতিলে জুবিনৰ সেই কেছটোৰ কাৰণে।
অ'।
উম।
আগতেতো জুবিনৰ প্ৰগ্ৰাম হলে ভালেই লাগে দিয়াচোন
উম, ইমান ভিৰ হয় বা মই এবাই চাব কৈছো কিন্তু মই জুবিনৰ প্ৰগ্ৰাম চাব যাওঁতে সোনকালে যাব লাগে ন মানুহ বিলগ নহলে জেগা নাপায়। মই মানে সোনকালে নগলো। অ'। তাৰপিছত অলপমান দেৰিকৈ গ'লোঁ। তাৰপিছত তেনেকুৱাতে মানে জুবিন আহি পোৱা নাই আৰু এ ভাস্কৰ অচলৰ ঘৰ আমাৰ ইয়াতে নহয় কোনোবা এডোখৰ মৰিগাঁওৰ আহ সেই ভাস্কৰ অপচলৈ গান গাই থাককা দেখি মই মানে মানে বাহঁতৰ লগত গৈছিলো মই ইমান ভাল পাওঁ ভাস্কৰ অপচক দৌৰি দৌৰি মই ভবা নাই কিন্তু মাতিছে সেই বুলি মই গম নাপাওঁ গম পোৱা হলে মই আগতে বহি থাকিলোহা তাৰ পিছত মই মানে সেই দৌৰি দৌৰি অকলে সোমালোঁ তাত ইমান মানুহ ভিৰ বা মোক কেনেকুৱা লাগিছে ৰাতি অকলে তাৰ পিছত সেই পুলিচ আছিলে পুলিচ খিনিৰ ওচৰতে লখি আছো আৰু তাৰ পিছত সেই ভিনন্দুক লগ পাইছো ভিনন্দুৰ লগত তেতিয়া মই চাব গৈছো একদম ভণ্টিয়ে নে দেখাই নোপালে বোলে জুবিনক মানুহৰ ভিৰৰ পৰা চাব নোৱাৰি যে। মই দেখি দেখিলো বাৰু
এনেই নাছিলানে ন তাত গৈ
তাত অ, অলপ নাচিছো এ ভিৰত নাচা যায়ে বাবু
অ'।
তাৰপিছত মই যেতিয়া জুবিনক দেখা পাইছো মোক একদম চকু পানী ওলাই গৈছে।
উম
তাৰপিছত বহুত সপোন আছিল আৰু আগৰ পৰা চোৱা সপোনটো পূৰ নহলে এতিয়া মিচ কৰো আৰু উম তুমি এনে চাইছানে জুবিনৰ বগা
মই জুবিনৰ প্ৰগ্ৰাম এবাৰ গৈছিলোঁ বাৰু। নগাঁৱত থাকোঁতে
এনেকে এই এবাৰ এনেকে প্ৰথমে এবাৰ চাব পালোঁ আৰু তাই তেনেকে এনেই পোৱা নাই আৰু চাবলৈ
আহ অ
উ
বাকী হেৰি জুবিনৰ সমাধি সলত আহিছে খানে
সমাস্যাত- অ, সমাধিস্থলত গৈছোঁ বাৰু তুমি গৈছা
অ মই গৈছো মই দুবাৰ গৈছো দুবাৰ মানে মইতো আমাৰ ঘৰৰ পৰা ওচৰে হয় কিন্তু সেই লগৰ লগ নাথাকে যে যাবলৈ লগৰ লগত কেতিয়াবা কওঁ আৰু লগৰবিলাকক কোনোবা দিনা ওলাম এনেকে যাম মই গৈছিলোঁ হেৰি, জুবিন ঢুকুৱা এঘাৰ দিনৰ দিনা গৈছিলোঁ।
মানুহটো বহুত হৈছে চাগে
মানুহ তাত পুৰা নাম হৈ আছে তাৰপিছত সেই বিহু অ অ আকৌ বিহু সেইকেইদিনত গৈছিলোঁ, তেতিয়া বিহু হৈ আছে, পুৰা বিহু মানে বিহুত দল চল মাতিছে চাগে, মই দল এনেকুৱা বিহু দল একো নাপালোঁ, এ তাৰে মানে ল'ৰা চোৱাবলাক এনেকে গোটেই জাকে লগ হৈ বিহু গাই আছে
অ'
মানুহ সদায়ে মানুহ। মানুহ কমাই নাই।
অ', মানুহো যে এতিয়াও হৈয়ে থাকে আজি ইমান দিন হ'লে হ'লেও হৈয়ে থাকে আৰু মানুহ। এতিয়া সকলোৱে ভাল পায়। সেইটো কাৰণে। হয় আৰু বস্তুটো।
উম।
উম। বাকী এইবাৰ কি ভাবিছা বিহু প্ৰগ্ৰাম তেনেকে হ'লে যাম ভাবিছা‌।
বিহু প্ৰগ্ৰাম অ। দিকচু প্ৰগ্ৰাম আছে। সেই দিকচু প্ৰগ্ৰাম চামগৈ।
অ', ক'ত ক'ত তোমালোকৰ তাতেনে।
অ', আমাৰ ইয়াতে আছে।
অ' কিমান তাৰিখলে আছে।
সোতৰ তাৰিখ।
আ।
দিকচু প্ৰগ্ৰাম চাম আৰু তাৰপিছত এ বেলেগ না বেলেগ নাচাও। এতিয়া মানে তাৰ পিছতো আৰু কেইদিনমান আছে হেৰি, আৰু এমাহ মান পিছত এনেকুৱা যে প্ৰবীণ বৰা আহিব বুলি শুনি আছোঁ। আমাৰ ইয়াৰে বিহু তলিত আৰু। যদি আহেহে প্ৰবীন বৰা চাম প্ৰবীণ বৰা
অ', তাৰ কাৰণে ভালেই লাগে বাৰু।
উম।
আৰু আহিছিলে গীতাঞ্জলি কিন্তু মই চাব যোৱা নাই।
উম।
এই বিহুতলিতে, বিহুতলিত আহিয়ে থাকে এনেকে আমি চাব নেয়াও। ল'ৰা মানুহ হ'লে কথা নাই পটককে গৈ হব পাই আমি এতিয়া লগ নহলে যাব নোৱাৰো আমি যাবলৈ হ'লে আমি দাদাহঁতক লগ ধৰিব লাগে। সিহঁতে গ'লেহে আমি যাব পাৰো নহলে যাব নোৱাৰিলি।
অ', মানুহৰ লগত কেইজনমান মানুহলৈ গৈ ভাল লাগে দিয়াচোন। ভাল
আমাৰ মানে সে দাদা গ'লে খুৰা ল'ৰাটো গ'লে নিশ্চিন্ত আৰু
অ তেতিয়া চিন্তা নাথাকে আৰু হয়
অ
বাৰু ঠিকে আছে আকৌ কৰিম পিছত হ'ব দিয়া বাৰু
উম উম উম